হেল্ল
অ ভালে আছানে?
অ ভালেই ভালেই। আপোনাৰ ভাল?
অ মোৰো অকমান গাটো বেয়া হৈছিলে আজি ভাল পালো আৰু। এনে পৰহি ফুৰিবলৈ গৈছে। গৈছিলো কাজিৰঙা ফালে কাজিৰঙা অ হ হ কাজিৰঙালৈ গ'লো সে। সিদিনাখন গৰমো বেছি যে।
অ
তে আহি পেলাই পিছদিনাহে গাত টো অকণ বেয়া হ'ল
অ অ আপোনালোক কাজি কাজিৰঙা গৈছিলে ন মই ষ্টেটাচ দেখিছিলো বাৰু অ।
অ অ
অ ষ্টেটাচ দেখি মই মানে হেৰি সুধিম বুলি ভাবিও সোধা নহলে বাৰু।
অ পিছত গৈ ভাল লাগিলে আৰু ইমান ধুনীয়া লাগিছি ছে গছ বিলাক
অ' এই ৰাস্তাটো চাগে খুব ধুনীয়া হৈছে।
অ ৰাস্তাতটো এইটো কাৰণেই গলো চাবলৈ চবেই কৈ আছিলে এ ৰাস্তাত একে ফুল কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ সোণাৰো চাৰিওবিধ খুল যে বৰ মজা লাগিল লে গৈ ৰাস্তাটোত
দেই এইকেইটা দিনত ইমান ভাল লাগে ফুলবোৰ দেখি
অ' কাজিৰঙাখন ধুনীয়া হৈছে একেবাৰে, তাৰপিছত আৰু এইয়া এই চাৰিটা পাঁচটা মানত পালোহি হবলা।
অ' অ' হেৰি, এতিয়া কি কৰি আছে?
এতিয়া, ভাত টো বনাই হ'ল। তাৰপিছত গৰম যে, বোলো অকণ লাহে লাহে খাম বোলো, তোমালোকক খবৰ এটা লৈ লও
অ' ভালেই কৰিলে।
অ' তুমি বনালা নে?
অ' মইয়ো সেই ভাতকেইটা বনাই বহিছোঁ। মই বোলো, অলপ পিছত খাম আৰু তেনেকে ভাবোতে আপোনাৰ ফোনটো আহিছে।
অ' কি বনালা আজি?
আজি মানে হেৰিহে বনাইছো নিৰামিষহে বনাইছো।
বৃহস্পতিবাৰ কাৰণে
অ বৃহস্পতিবাৰ কাৰণে এই পনিৰ বনাইছো আৰু, তাৰপিছতে দাইল, মানে গৰম যে, সেইকাৰণে দাইল টেঙা দি পেলাই বইলহে কৰিছো মানে, তেল মৰা নাই।
অ' তেনেকেই খুৱাই ভাল, আজিকালি তেলতটো কমাই ন খোৱাই ভাল।
অ' আৰু গৰমত মানে কি বেছি তেল খাব মন নাযায় দেখ
নাযায়, অ' সেইটোয়ে খাব লাগে এতিয়া গৰম মই এইকেইদিন পানী দিয়া ভাত খাই আছো।
আজি আমিও আজি ৰাতিপুৱা আমিও আজি ৰাতিপুৱা পইতা ভাত খাইছো আল আলু বিলাহী পিটিকা বনাই লৈছো। বেহুৱা লৈছো লগত, অ', নেমু চেপি ধুনীয়া লাগিছে খাই।
অ', মই আজি খোৱা নাই কালি খালো পৰহি খালো।
অ', অ', সদায় খাই থাকিলেও মানে
অ', বেছি খাবলৈও আকৌ দিগদাৰ। এ নিমখ টো খাব লাগে যে। আমাৰ প্ৰেছাৰ আছে যে কেঁচা নিমখ তুৰ্ক খোৱা বেয়া যে। সেইকাৰণে আৰু দুদিন খালো আৰু গৰমৰ কোবত। ভাত খাবলৈ মন নাযায় আজি আজি সেই হেৰি দিয়ে খাইছে। টেঙা দালি দিয়ে খাইছো। কিন্তু হেৰি, খাবলে মন নগ'লে অকমান। খালো আৰু পানী নিদিলো আৰু বোলো নাই সদায় নাখাওঁ আৰু।
হুঁ হুঁ আজি-আজি গৰম আপোনালোকৰ ফালে? কেনেকুৱা বতৰ?
আজি বতৰ টো অকন ভাল পিছবেলালৈ, আগবেলা ৰ'দ আছিলে, এই ব কাহ মাৰি আছিলে আজি বৰ একো নাই কিন্তু বতাহ এটা মাৰি আছে কাৰণে অকমান ভাল।
অ', অ', ইয়াতো সেই গধূলি সময়ত মানে, উ অকন বতাহ মাৰিছিলে। বাকী আগবেলাতো গৰমেই আছে। প্লেন
অ গৰমেই, উম আজি মানে আমাৰ আবেলি বতাহ বতাহ এটা মাৰিলে, এই বতাহতটো মৰাৰ কাৰণে অকনমান হেৰি লাগিলে আৰু মানে ভাল লাগিল। লাগিলে একে উ-উৎকট গৰমতটো নহয় আৰু।
মই আকৌ মানে হেৰি বতাহ মৰা মৰা সময়ত মানে মই মাক লৈ পেলাই ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডাক্তৰৰ ৰুমত মানে মেইলত। হেৰি বন্ধ থাকে যে গোটেই ক্লাছৰ দেখিছো গছ পাত বোৰ লৰি আছে কিন্তু চব বন্ধ কৰি থৈছে যে। এ চি টো চলিছে যদিও মানে ইমান। ইমান হেৰি লগা নাই। মানে কমে দেখিহে আছিলো মানে বতাহ গাত লগাব নাপালোৱে।
আহ হুঁহ। মই অকমান আগফালে গ'লো আগফালে গৈ অকমান মই পালো বতাহ একে দৰ্জাকে ধম ধমকে মাৰিছে বোলো কি এই যে বতাহ দেখোন।
অ
দৰ্জা নিজে জাপ খাই গৈছে ভিতৰৰ দৰ্জা চ বিকিয়ে কৈছে দৰ্জাখন। কোনে মাৰিলে বোলো ৰচুন চা বতাহ বোলো এই ভেণ্টিলেটৰ দ সোমাইছে ইমান জোৰত মাৰিছে দৰ্জাখন ভয় খাই গ'লো।
হে হে আহে।
তাৰ ধুনীয়া লাগিছে। আজি বতাহটো।
উম-উম, এই বাহিৰত ভাল ঘৰৰ ভিতৰত গৰম উঠ
ভিতৰত একেই আৰু দৰ্জা বন্ধ থাকে যে। ৰাতি বিশেষকে এতিয়া চব বন্ধ হৈ গ'লে গৰমতটো বেছি হৈ যায়।
অ', কালি যোৱা টোপনিও ভাল হোৱা নাই নহয়। গৰমৰ কাৰণে চাৰিটা বজাতে ৰাতিপুৱা সাৰ পালোঁ। অ',
উম' সেইখিনি সময়ত আকৌ টোপনিটো গ'লে ভালহে লাগে আকৌ সাৰ পাই লাই আৰু এনেই যায়। চাৰে চাৰিটাৰ পোহৰে হৈ যায় নহয়। ভালকে পোহৰ হয় অ', আজিকালি ইমান সোনকালে হয় যে, সেইখিনি আমাৰ মুখ হ'ল টো টোপনীয়া আহে। কিন্তু এই আগ মানে দেৰিকে শো' উম' টোপনি হেলে শুই ভাল লাগে এনেই পৰি থাকি ভাল নালাগে আৰু।
নাই মই চাৰে চাৰিতাতে উঠিলো, উঠি মানে সেয়া বাৰীত কাম কৰিলো ফুল লগালো এইবিলাক।
অ' সেইখিনি কৰিবলৈ ভাল লাগে ন' ঠাণ্ডাতে।
কি ভাল লাগিছে ক গা-পা ধুই আহি ভিতৰত সোমাওতে গৰম, মই বোলো বাহিৰত থকাই ভাল। এইবিলাক হেৰি অ' অকনমান বাৰী কাম ৰাতিপুৱা সময়খিনিতে কৰো যে। কিবা-কিবি লগোৱা মেলা এইবিলাক।
কি-কি লগাইছা এইবাৰ?
এইবাৰ মোৰ তেনেকে পাচলি ইমান নহল, ভেন্দি মানে কলি পেলাব ধৰিছে আৰু। তাৰপিছতে, উম। তিয়হুন মানে হেৰি ওপৰতহে দিছো তলত মোৰ জেগাই নাইকিয়া হল, ডাঙৰ-ডাঙৰ গছ যে। চাদৰ ওপৰত, হেৰি লেচেৰা লাগে। লাগিছিলে লেচেৰা দুসাঁজ মান খালো। তাৰ পিছত দেখোন গছবোৰ কিবা, পৰুৱা লাগি মৰি গ'ল, মানে পৰুৱা লাগি পেলাই বেয়া হৈ গ'ল।
অ' এইবাৰ ইমান পৰুৱা হয়। আমাৰ যোৱাবাৰ তাৰ আগৰ বাৰু ইমান ক'লা-ক'লা, পৰুৱা-পৰুৱা, একে গছ মানে আমাৰ বেঙেনা গছজোপা মাৰি দিলে। তাৰ তাৰ পিছত, এইবাৰ এতিয়া বেঙেনা নায়েই আৰু মৰি গল। তেতিয়া ময়ো সেই ৰঙালাও ডাল বগাই ফুৰিছে আগ কেইটাকে খাইছো আৰু বোলো,
অ' ৰঙালাও মই হেৰি কাৰ্টুনত ৰঙালাও দিছো, দি পেলাই মানে হেৰি লাগিবলৈ আগবোৰ খাই থাকো আগবোৰ খাই ভাল লাগে যে।
অ ময়ো আঙেয় খাইছো মানে আমাৰ দুটা মানুহ তিনিটা চাৰিটা তাক হ'লেই হৈয়ে যায় তাৰপিছত কাইলৈ আকৌ এসাঁজ ধুব মই ভাবিছো কাইলে খাম
মই আজি খালো দিনত হেৰি মানে তেনেকে মই কাৰ্টনত দি থওঁ তাৰপিছতে প্ৰত্যেক বছৰেই দিওঁ তেনেকৈ ৰাগ খাবলৈ মানে হৈ থাকে
আগ খাবলে হয় অ ৰঙালাও হয় এনে এপিচ কিনিও খাব পাৰি ন কিন্তু আগটো নেপায় যে উম
কিবা ললি
বজাৰত বেয়া বজাৰ আগবলাক মইও খাইছো শুকান শুকান কান বেয়া আমাৰ ঘৰৰ টো নিচিনা নহয় সিহঁতে তে বুঢ়া বুঢ়া কাই কাটি দিয়ে
অ গোটেই দীঘল দীঘলকে সোপা কাটি আনে
আহ
ভেন্দি দু টো খাইছো দুই এটা কিন্তু এতিয়া তলত আকৌ এক এক লাইন লগাই দিছো সেইখিনি হ'লে হ'ব আৰু
আমাৰ ভেন্দি এইবাৰ ইমান আগতে দিলো ব হেৰি মাঘৰ বিহুত তে দিলো পিছত তাৰ পিছত ইমান ভেন্দি হৈছিল পিছত এই বৰষুণ হৈ পেলে একে চব মৰি পেলে টে এজোপাাহে আছেগে তাকো ভেন্দি নাই এনেইহে থৈছো আৰু মৰিচা হৈছে, ৰঙা মৰিচা।। মৰিচা ঠাৰিটো খাবলৈ।। অ হৈ হ'ব আৰু দুই এডাল। তাৰপিছতে।। সেইয়াই আৰু
উম উম।
জলকীয়া এজোপা নে দুজোপা হৈছে আৰু।।
এ যিয়ে নহওক আপোনাৰ নিজে মানে বাৰীত হোৱা এডাল হ'লে।।
অ ঘৰৰ বস্তুতটো ভাল লাগে কিবা এটা। সেইদিনাখন কেঁচা জ জলকীয়া চিঙি আনি মস।। মজকে খাইছো ইমান ভাল লাগিছে বোলে ঘৰৰ।। যে এব।।
ভাল লাগে ময়ো মানে ভাল পাওঁ। আৰু চায়ে থাকি ভাল পাওঁ।
অ কৰি ভাল লাগে হলে ইমান ভাল অ আমাৰ তিতা কেৰেলা হৈছে। তিতাকেৰেলা নিজে নিজে হৈছে দেই। অ তিতাকেৰেলা নিজেই হৈছে। আগৰ গুটি চুটি পৰা নেকি দুজো আহ তিনিজোপা মান হৈছে, এতিয়া লাগিছে, কালি কেইটামান চিঙিছো ছয় সাতট মান এ হ'ব আৰু আমাৰ তিতাকেৰেলা সৰুতো, অহ জেগা কম তাতে কৰি আছো আৰু। অলপকে বেছি ডাঙৰ নহয় পিছফালে অকণ আগফালে অকণ আগফালে ফুলৰ মাজত। হেইয়াও দিও। আজিকালি মানে ফুলতকে এইয়া বেছি কৰিবলৈ লৈছো আৰু।
অ সেয়া তো কামতো আহে।
অ আকৌ অমিতা এতিয়া ঘৰৰ অমিতা টাই খাই আছেউ।
অমিতা বাৰু আমাৰো হৈ আছে এতিয়া মানে অলপ কমিছে এই কলিয়ে হৈছে আৰু শেষ হৈছে আৰু তাৰপিছতে সেয়া কচু আছে কলা কচু আছে।
অ কলা কচু আছে আকৌ দহি কচু আছে আমাৰ দুইটা আছে। তাৰপিছত মচন্দৰী আহ আহ যোৱাবাৰ যাওঁতে মই লৈ গৈছিলো নহয় তাৰপিছত কালি কাটিলো ইমান ধুনীয়া কাটিলো কালি কাটিলো কাটি সেই ভাড়াঘৰ মানুহক দিলো আকৌ আমাৰ কাম দিদিজনীকো দিলো মই মানে বিকি এতিয়া নেখোৱা হল কচুৱে হেনো তাক খজুৱাই। তাৰ পিছত অকলেনো মই কি খাম বোলো এই লাকি থাকিলে কেতিয়াবা খাওঁ আৰু। তাই তাই ভাত খাম বুলি তেনেকে বনাও
আহ -আহ - আহ।
ক'লা দুইটা আছে।
উম- উম -উম ভাল লাগে।
উম, আকৌ কলপুলি এটা হৈছিলে উম কল- কলগছ এজোপা হৈছিলে। বেছি ডাঙৰ মানে নহয়, বেছি ডাঙৰ হ'বলৈ নিদিলো আৰু সেনাখন কাটি পেলাই পচলা খাই আছো হো হো হো।
অ আমাৰো বাৰু আছে ভীম কল পচলাক।
আমাৰ জেগা কম যে কল দিবলৈ নোৱাৰি। এনে সৰু পুলি দিওঁ। দি পেলাই সেই পাত খনৰ কাৰণে লাগে। যে কেতিয়াবা গোসাঁইৰ চাকি তাকি দিব।। লৈ গলে ক'লা পাত এখন দিলে ভাল লাগে সেইকাৰণে সৰু সৰুকে তেনেকে। সৰুকে ৰুই লৈছো ডাঙৰ হলে কাটি পেলাই পচলা খাই দিম। সিদিনা সেই কামলা এটা লগালো পচলাত।। বোলে এইজোপা কটা এতিয়া আৰু।। আৰু কলা পাত খিনিয়ে মানে সকামো পাতি। কাটিব পাৰিছো। হু হু তেখেতৰ তিথিটো পৰিছিলে, সেইজোপাৰে কলাপাত কাটি দিলে সি ধুনীয়াকে হ'ল। দুখন মানত। থৈয়ে দিছো পিঠা চিঠা বনাবৰ কাৰণে।
অ অ কলপিঠা ব বনাই নে? কলপাতত অ ময়ো বনাও দেই অ ময়ো বনাও দেই ভাল পাওঁ। খায়ো।
অ বনা।। বনাই ভাল লাগে। পিছে ক'লা পাতত সহজো বস্তু টো ও আৰু সহজ দিয়া চোন বনাবলে।। তা তেল তোলো নালাগে। তেনেকে বনাই পেলাই অ মাজে।। মই বনাওঁ কল থাকিলে বনাওঁ আৰু।
উম বাৰু ঠিকে আছে বাৰু দিয়ক। হয় উম ভাত।। ভাত খাওঁগৈ আৰু এতিয়া উ উ বাৰু হ'ব দিয়ক অ অ ও। হ উমচ উমচ